অ', শুনিছা? উম
অ' শুনিছোঁ অ। এ, আছোঁ, ৰৈ আছ এই শুই উঠিছ এমা ভাত পানী সাই শুলোঁ যে
অ' উম, কি বোলে গাঁৱতে বোলে কিবা ভাওঁনা হৈছিলে বোলে?
উম আমাৰ ইয়াৰ ওচৰতে ৰাস মন্দিৰত ভাওনা এখন হৈছিলে। সেইদিনাখন হৰিচন্দ্ৰ পালা, বৰ ধুনীয়া হৈছিলে, সও‌ পোৱালি সোপাই কৰিছে, উম।
সও সও পোৱালি সোপায়ো ভাওনা কৰিব পৰা হ'ল আজিকালি
উম সিহঁতে ধুনীয়া কৰে। এবাৰ পাৰ্টি আছে নহয়। সৰু পোঁৱালিয়ে ভাওঁনা কৰা। তাতে অলপমান ডাঙৰ মানুহ আছে আৰু। যি ধুনীয়া ভাওনা কৰা, ধুনীয়া ভাওনা কৰে।
ভাল হৈছে নে ভাওনাখন? অ', এ, মই মানে ভাবিছিলো বজাৰ কৰিব যাম বুলি। তোমাৰ কিবা ঘৰৰ বচ নিব লগা আছিলে নেকি? লাগে যদি লৈ যাম।
অহ।
খোৱা বোৱা বস্তু, মই এওঁ খোৱা বোৱা বস্তু। অ'। খাদ্য বস্তু কিবা।
অ'। আনিবি পাৰিলে কিবা কিবা।
আনিবি আৰু দালি চালি বিলাক আছেই। অ', কিবা হেই ছেই আনি বাদাম চাদাম এইবিলাক।
অ', কাজু এনেকে কিচমিচ, অ'। সেইবিলাক লৈ যাম ন'?
উম।
অ'। এনে কেঁচা শাক চবজি কিবা লাগিব নেকি?
কেঁচা শাক চব্জি, আছে ঘৰতে।
বাঁহৰ গাজ নিম নি? আচাৰ বনাবা বাঁহৰ গাজৰ? আচাৰ অলপ, বাঁহৰ গাজৰ আচাৰটো কেনেকে বনাই তুমি জানা নে? ম মোকো অকণ কৈ দিয়াচোন, ময়ো বনাম তেতিয়া তেনেকৈয়ে।
উম, হেইতো অকণমান হেৰি পিচি লব লাগে মিহিকে পিহনাত মাৰি তাৰপিছতে এ দুদিন দুদিনমান টেঙা কৰি থ'ব লাগিব। টেঙা কৰি থোৱা, তেতেলী টেঙা।
তেতেলী টেঙা দি থ'ব লাগিব ন'? এইটো যে অ', বিহুত যে অ' পায় যে এনেকে যে এটা যে ফল আছিলে যে টেঙা যে। খুব হয় যে কি আছিলে অ', থেকেৰা দিলেও হ'ব চাগৈ ন' টেঙা অ',। থেকেৰা দি মাছ ছৰ আঞ্জা খাব পাৰি নেকি বাৰু?
উম, ভাল লাগে খাই থেকেৰা দি। থেকৰাটো খাবই লাগেটো পেটৰ কাৰণেও ভাল উম, থেকেৰা টেঙাটো। পেটৰ গহনি হৈ থাকিলে সেইটো অকমান হেৰি কৰি পেলাই তিয়াই পেলাই পানীতটো খচি খাই দিলে গহনিও ভাল
অ', অ', অ'। ভাল হয়। এই মই এনেই এদিন এনেকে দেখিছিলোঁ মোবাইলতে দি থাকোঁতে। একে থেকেৰা মানে অকণমান শুকুৱাই থৈ দিয়ে যে। তাত ধুনীয়াকে মিক্সিত পিচি তাতে অলপ হে মিঠৈ দি হিফালে অকনমান মি মিঠাটেঙা হ'ব নহয়। দি পেলাই পিচি ল'ব দিছে। পুৰা ধুনীয়া যেতিয়া মানে গুৰি হৈ যাব। তেতিয়া পুৰা ঠাণ্ডা পানী দি। পেলাই চেকনি দি চেকি লৈ এগিলাচ-এগিলাচ খালে বোলে বেছি গৰম দিলে মানে পেটৰ কাৰণে বহুত ভাল। তেনেকে সোৱাদ।
উম, তেনেকে খোৱাটো ভাল, আহ এনে পানী
কাৰণে ভালেই।
ভালে অ, ' উম।
ভেবেলী লতা আঞ্জাটো খোৱা ভাল পেটৰ কাৰণে।
উম, উম, ভেবেলতা মান মানে, এ মানিমুনি জানো মই বজাৰত যোৱাই নাই নহয় তেনেকে ওলাইছে চাগৈ এতিয়া।
অ', অ, ' বজাৰত যোৱা নাই, অ, ' যোৱা নাই নেকি? অ'। অ' মই আজি সন্ধিয়াকে অকমান যাম। বজাৰত তেতিয়া সেই খোৱা বস্তু অলপ লৈ আহিম দিয়া তোমালৈও ন?
উম। এইয়া হেৰিটো। এইটো বাঁহৰ গাজটো। অলপ এ পানী দি তিনদিন মান থ'বা লাগিব। তেতেলি বা থেকীয়া টেঙিয়া দি, অ' তাৰ পিছত চেপি পেলাই ৰ'দত দি ৰ'দত দিবা লাগিব। দুদিন বা এদিন পাকটো মৰাকে দিব লাগিব।
অ, ' দিম দিয়া তেনেকে নহ'লে।
চলা সানি পেলাই। তেল গৰম। পেলাই মছলা দি থৈ থৈ দিলে সেইটোও খাব ভৰি হিয়া।
মছলা দি পেলাইও মানে গাছ টেঙাটো আচাৰ বনাব
উম, আছা, টেঙা কৰিও খাব পাৰি অ'।
বনাব পাৰিম আৰু।
উম, টেঙা কৰি খালে এনেই খাই থাকিব পাৰ নাই।
অ, ' তেনেকেই থৈ দিম দিয়া তেতিয়া পিয়াজ আৰু আদা এনেকে সানি পেলাই ভাতৰ লগত কেতিয়াবা খালী ভাত হলে। খাব পৰা যাব, ন' তেনেকুৱাই কৰিম অ', অ, ' অ', তাৰপিছত ভাওঁনা খনৰ কথা, কি ভাওঁনা আছিলে বোলে?
ভাওঁনাখন হে? সেই আছিলে, হৈ চন্দ পালা।
অ, ' অ, ' সেনেকুৱা ভাওনা পাইছিল, গাঁৱৰ কি আমাৰ গাঁৱৰ ল'ৰা ছোৱালী খিনিয়ে কৈছিলে আৰু?
উম, আমাৰ গাঁওৰ আছে, আকৌ এয়া বাকৰি গাওঁ এনেকে, মিক্স কৰি পেলাই, উম, আৰু এবাৰ এখন কৰিছিলে ন সিংহ এয়ে বধ ধুনীয়া হৈছিলে সেইখনো।
সেয়াই, মন্দিৰত মানে হৈয়ে থাকে আৰু। ভাওনা আজিকালি ন? সেইদিনাখন কিবা মন্দিৰত বোলে ভাত খোৱাইছিলে, তুমি গৈছিলা?
উম। শিৱ মন্দিৰত।
কেনেকুৱা
ভাল বনাইছে মামীয়ে বনাাইছিলে। তাৰপিছতে, সেই দালি বনালে পনিৰ, আৰু তাত বেঙেনা ভাজ আকৌ লেচাইয়ে আলুয়ে ভাজি
বহুত বনাইছেচোন, অকলে বনাইছে?
তল ভাজি অকলে বনাইছে পটল ভাজি, পাপ ভাজি
বৰ ধুনীয়া বনাই ন? মানুহজনীয়ে খাদ্য বিলাক। ধুনীয়া টেষ্টি, টেষ্টি বনাই। তেওঁলোকেও গৈছিলে তোমাৰ লগৰ লগত। ফুৰিবলৈ।
উম, আমাৰ লগত গৈছিলে এক উম।
অকৈ গলে আমাকো কবা আমিও যম ন ভাল লাগে তেনেকৈ মিলি পেলাই গলে।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
অ', ভাৰা মানুহ কেঘৰ এছ তে নহয় আমাৰ
অ', আছে ভাৰা মানুহ কৈ ঘৰ।
তে অ', আইতাজনিও আছে।
জনিও আছে। অ', আইতা থাকিবই অলপ দিন, এতিয়া তাৰপা আহিছে অহ যাত্ৰী থাকিবই যপা আমাৰ নিয়ুপো সেয়া তাই কৈ হেৰী আও
দোকানত জয়গৈ যেতিয়া আইতাই ঘৰটো ছাই থাকে
প্ৰাই ভাগ ঘৰটো চাই থাকে আমা লগত কথা বতৰাও পাতি ঠিকে। ধুনীয়াকে বহিলে। । ভালেই অকমান গপ গোপিয় হৈ আছে।
উম, আমাৰো সাই ৰোমৰ উচৰতাই। বহুত মানুহ আছে। বও লগতেই আমি কথা ছটা পাতি খোৱা বোৱা কথাই পাতি থকা যায় এনি টাইম ছবিৰে। সৈয়া আৰু, তেনেকৈ আছে আৰু। মানুহখিনি
অ', মানেখিনি ভাল।
ভালেই গোটেইখিনি ভালেই, মানুহবিলাক সকলো ভাল মিলা প্ৰীতি সৱে মিলি কৰি থাকে। কিবা এটা পাতিবলৈ হলে চবে মিলি কৰি পাতে। বিহু আহোঁ তেওঁ চবে আমি খানা খাইছিলোঁ একেলগে ইমান ধুনীয়া ধুনীয়া খাইড বনাইছে পিঠা চিঠাও বনাই আনিছ সে সৱকৈ বিলাইছে মানে মানুহখিনি খুব ভাল। এ আজি গোট গুটিখিনি মিলি বলো বজাৰ কৰিব যম যে তে মো বোলো ঘৰলৈও কিবা নিব লাগে যদি যদি আনি থৈ দিম আৰু তেতিয়া মই গ'লে লৈ যাম আৰু ঘৰলৈ বস ন ইয়াত আকৌ বাহিৰা বনে ঘৰৱা-ঘৰুৱা যিবিলাক মানে বেচিব আনে বস্তুবিলাক সেইবিলাকো পোৱা যায় গাজ টেঙা হওঁক, ভেবেলি লতা, মানিমুনি এইবিলাক সকলোবিলাক বস্তুৱেই পোৱা যায় ইয়াত কেঁচা হালধিতো পোৱা যায় কেঁ কেঁচা হালধি লাগিব নেকি অলপ?
অ', আনিবেই কেঁচা হালধি পালেতে সেয়া আঞ্জা বনা খাব ভাল নহয়। মাছৰ লগত উম, আগত আগতে আমি নাখাওঁয়েই। এতিয়া সি ঘৰত যাওঁতে মে বনাই পেলা নিলে খাই ভাল পালোঁ আৰু। অ', তাৰ পিছত এতিয়াহে হালধীয়া হালধীয়া হয়, আগতে তিতা হয় বুলিয়ে নাখাওঁ।
অ', ময়ো সেয়া বনাই খাইছিলোঁ, ইমান ধুনীয়া। খাবলৈ ইমান ভাল লাগিছে, সেইটো কাৰণে মই বোলো কেঁচা হালধি অলপ লাগে নেকি বোলো, লৈ যাম আৰু।
উম, আগতে, আগতে ঘৰতে আছিলে হালধি সেয়া নাখাওঁ আঞ্জা, আগতে, বেয়া লাগে বুলি, তিতা লাগে কিবা বোলে আমি নেচাওঁ, নুচোওঁ, নেখাওঁ
এতিয়া আকৌ খাবলৈ ইমান ধুনীয়া, অ'।
এতিয়া আছেই সেয়াই।
সিজোৱাটোদি আঞ্জা ন'হব চাগৈ হয়, সিজোৱাটো শুকাই পেলাইহে গুৰি হব আৰু।
তাত দিব পাত
এইবাৰ ৰুইছানে এনেই? হালধি।
এইবাৰ বেছি হোৱা নাই কেইজোপা মান হৈছে, উম, এই পিচিবলৈ খুন্দিবলৈ দিগদাৰ কাৰণে এয়া আছেই সিজোৱা ভাত কৰিলো, এনেকে খাই বুলি জানা হয়, কৰিব পাৰিলো হয়।
নহয় কেইদখৰমান ৰুই থৈ দিয়া হয়, উম।
পাৰোঁতে কৰি লৈ পেলাই খাই থাকিব
অ', পাৰিলা হয়, কেইদখৰমান নেক জোপা হ'লে কেইদখৰমান তুমি তেতিয়া তাৰ পৰাই ৰুই দিবা। তেতিয়া বছৰো খাই থাকিব পৰা যাব। কেঁচা হালধি খোৱাটো এনেও ভাল। ধুনীয়াকে আঞ্জা বনাই বনাই খাব পৰা যায়, মাংসৰ লগতো কেঁচা হালধিটো খাই কিছুমানে। বহুত ধুনিয়া
উম মাংস লগাই খাই পোৱা নাই।
অ মাংসৰ লগতো বহুত ধুনীয়া হয়। মানে হালধি এনে দিব নালাগে গে আৰু, কেঁচা হালধি টোৱে অলপ ধৰিলক পিচি দিলা। লোকেল মুৰ্গীৰ লগত খাব লাগিব। অ, লোকেল মুৰ্গীৰ লগত খাব লাগিব কিন্তু। তেতিয়া খাবলৈ বহুত ধুনীয়া হয়, টেষ্টি-টেষ্টি হয় মানে আও খাবলৈ ধুনীয়া একদম।
উম সেইটো খাই পোৱা নাই নহয়।
অ, এবাৰ খোৱা মানুহে বিচ
উম। মাংসৰ লগত খাই পোৱা নাই, মাছৰ লগতে সদিনাখন গৈ পেলাই খায়
অ', এদিন খাই চাবাচোন ভাল লাগে তেনে
আ এদিন মাছ মাংস লগতো খাব লাগিব।
অ', খাই চাবা তেনেকে, খাই চালে গম পাবা বহুত ধুনীয়া লাগে।
অ উম উম। উম, উম।
ঠিকে আছে ন
আহ, আহ, আহ।